হয়, বা নমস্কাৰ। বৰ্তমান, এনেই আৰু ফেনৰ বতাহ খাই শুই আছো।
হয়, হয়, বহুত গৰম পৰিছে দিয়া। ময়ো অকণমান আগৰ পৰা আহিলো, বজাৰৰ পৰা আহিলো বাপৰে বাপ বাহিৰতো শান্তি নাই, ঘৰতো শান্তি নাই। একেই গৰম, পানীবোৰো মানে একেবাৰে গৰম হৈ গৈছে। গা ধুইও একো আকৌ শান্তি শান্তি নাই। এই কোৱাৰ পৰা ল'লে বাৰু ভাল। কিন্তু এনেই এনেকে ভাল নহয় মানে, আমাৰ মানে টেংকিত থাকেতো, ষ্টক হয়। টেংকীৰ পৰা মানে ৰ'দ টো পৰি, পৰি একেবাৰে গৰম হৈ যায়।
তাকেটো, প্ৰচুৰ গৰম পৰিছেতো।
তাকেইটো হয়, এই আজি মানে তোমাৰ লগত এটা বিষয়ৰ ওপৰত অকমান আলোচনা কৰো ভাবিলো। বিষয়টোতো খুব গুৰুত্বপূৰ্ণ বিষয় দিয়াচোন।
কোৱাচোন।
আমাৰ মানে এতিয়া সৰুৰ উম' ল'ৰাৰ পৰা বাচ্ছাৰ পৰা মানে একেবাৰে বুঢ়ালৈকে সকলোৱে এটা মানে নিচাত ভুগি আছোঁ। মই নিচা বুলি সেইকাৰণেই কৈছো মানে, সেইটো নহ'লে হয়তো আমি কোনেও মানে এটা দিনো পাৰ কৰিব নোৱাৰিম নেকি। তুমি নিশ্চয় অনুমান কৰিব পাৰিছা, মই কাৰ কথা ক'ব গৈ আছোঁ।
এনেকুৱা কি বস্তু য'ত নিচা হৈ গৈছে মানুহৰ।
সেইটো হৈছে মোবাইল ফোন।
অ' বাপৰে! বুত ধুনীয়া বিগণী ওলাইছে কিন্তু দেই।
অ' অ' সেইটো নিচা হৈ যোৱা নাই নে বাৰু। আমি এটা দিন পাৰিম নেকি হয়নে নহয়? আমি আমাৰ সামান্য ডাটাপেকটো শেষ হৈ গ'লে, কিছু মই কিছুমান মানুহ দেখা পাইছোঁ। ডাটাপেকটো শেষ হৈ গ'লে মানে, তেওঁলোকে মানে যেন কিবা হেৰুৱাইহে গ'ল, তেওঁলোকৰ কিবা যেন এতিয়া হেৰাইহে হেনেকুৱা ধৰণৰ কৰে কয় বোলে মোক আকৌ বোলে বাইশ টকা ৰিচাৰ্জ লাগে, ওনৈশ টকা। ছাব্বিশ টকা ৰিচাৰ্জ লাগে, সেনেকুৱা ধৰণৰ পাইছো। কিন্তু মই মানে সিমান সেনেকুৱা নহয়। মোৰ যদি ডাটা শেষ হৈ যায় গ'ল আৰু।
উম।
সেইটোৱে মানে, নিচা হয় পৰা নাই নে আজিকালি মোবাইলটো?
তুমি ঠিক কৰিছা, মোবাইল ফোনটো উম ঠিকেই কৰিছা মোবাইল ফোনটো মানে মানুহ নিচাই হৈ গৈছে সৰুৰে হওক বা ডাঙৰেই হওক বা বহুত বুঢ়া মানুহ এজনে হওক।
হ হ।
মানে মোবাইল মানে সদায় মানে মোবাইলটো টিপি থাকে।
তাকেইটো হয় এতিয়া কিছু ক্ষেত্ৰত ভাল হৈছ বহু ক্ষেত্ৰতে ভাল হৈছে যেনে ধৰক আগতে কিবা এটা খবৰ দিব লাগিলে। চিঠি আছিল দূৰ দূৰণিত খবৰ দিবলৈ। বা নিজে যাব লাগিছিলে এতিয়া সেই ক্ষেত্ৰৰ পৰা চাব গলে কিন এতিয়াতো আমাৰ বহু খিনি সুবিধা হয় তাত ধৰা মোৰ কিবা এটা অসুবিধা হ'ল কোৱাত মই কিবা সমস্যাত পৰিলো তোমাক ফোন কৰিলো। তুমি মোক নিশ্চয় সহায় কৰিব পাৰিবা সেই সমস্যাটো কথা কলে।
নিশ্চয় নিশ্চয় হয় হয়।
গতিকে তেনেকুৱা ধৰণৰ মানে বহুখিনিয়ে লাভ হৈছে বুলি ভাবো কি ভাবা তুমি?
নাই ন মোবাইল ফোনটো মানুহৰ লাভ হৈছে বহুত লাভ হৈছে এইটো। সকলো ধৰণৰ কাম আমি মানে হাতৰ মুঠিত আম আমাৰ আছে এতিয়া।
হয় - হয়।
এতি কাৰো পইচা ইবাৰন ক্ৰ সময় পচা খেদোৱাৰ ক্ষেত্ৰতে হও।
হয় - হয়।
মইটো বহুত জৰুৰী এনে মানে গোটেই দেশৰ লগত আমি সংয ৰাখিছো মোবাইল ফোনটোৰ জৰিয়তে।
থাকেইটো হয়। এতিয়া চাব দিয়া এতিয়া মানে সাত সাগৰ তেৰ নদী সিপাৰৰ মানুহৰ মানে দেশ বিদেশত থকা মানুহৰ লগতো আমি মানে। আমি এই মোবাইল ফোনৰ জৰিয়তে খবৰ লোৱা বা তেওলোকৰ সা খবৰ লোৱাৰ পৰা আদি কৰি। কিবা এটা বাৰ্তা বথা যিকোনো কথা কৰ কাৰণে অতি মানে সহজতেই আমি এতিয়া বাৰ্তালাপ কৰিব পাৰো হয় ন।
হয় - হয়।
এই ক্ষেত্ৰতো মানে বহুখিনিয়ে মানে আমাৰ সহায় হোৱা বুলি ভাবো কাৰণ কিয় আগতে তোমাৰ মানে। পুঠি এখন লিখি পঠিয়াবলৈ যি মানে দীঘলীয়া যি মানে যি মানে প্ৰচেছ দীঘলীয়া এতি লিখিব লাগিল তোমাৰ ডাকুৱালক দিব লাগিল ডাকুৱালে। লৈ গৈ আকৌ মানে তেও দিবপ সময়মতে কিন্তু প্ৰায় মানে ধৰা আহ অসমৰ পৰা ধৰি ললো অ, দিল্লী কলিকতালৈ পঠিয়াবলৈ এমাহ দুমাহ লাগি যাব। নে কিমান লাগিব তোমাৰ মতে।
আগৰ দিনতো প্ৰায় দুইদিন ম কেতিয়াবা তিনিমাহ চাৰি মাহ লাগি যাব পাৰে।
হয় - হয় বিভিন্ন মানে তাৰে ক ধৰা দুৰ্যোগৰো কথা আছে বা সমস্যা হ'লে আকৌ তেওলোকৰ দেৰি হৈ যায় গতিকে। সেই তেনেকুৱা দিনৰ মানে কথাবোৰৰ পৰা কিন্তু আজি যি মানে আমি বিজ্ঞানৰ। ফলত উন্নতি কৰি আজি। এই টেলিফোনৰ পৰা আদি কৰি আজি মব হাতে - হাতে সকলোৰে মোবাইল ফোন।
উম
গতিকে আমি এজনে আনজনক যি মানে বাৰ্তালাপ কৰাৰ সুযোগ এয়া পালো। মই ভাবো নিশ্চয় ভালে হৈছে সেই সেইটো হয় কিন্তু মানে এ - এনেকুৱা যেন আজিকালি তুমি হয়তটো মন কৰিছা খেলপথাৰত। ল'ৰা ছোৱালী দেখা নপোৱা আমি যেনেকৈ আমাৰ সময়ত খেলিছিলো। খেল খেলিছিলো আজৰি সময়ত আজিকালি ল'ৰা ছোৱালীয়ে ক'ত খেল খেলে মোবাইল ফোনত। কি কোৱা এই বিষয়ে?
সেইটোয়ে মানে মোবাইল ফোনৰ জৰিয়তে খেল খেলে যিটো আমি আগতে খেল বছৰত খেলিছিলো তাৰ ফলত আমাৰ শৰীৰতো বহুত ভাল ব্যায়াম এ যোগাসন হৈছিল। বা আমাৰ শৰীৰটো মানে ধুনীয়া এটা মানে স্বাস্থ্য হৈছিল আৰু। আজিকালি ল'ৰা ছোৱালী দেখিবা তুমি ধাৰৰ পেটতটো ওলাই গৈছে। গোটেই প্ৰশ্নখনাব সেই সৰু- সৰু চ্যধ তেৰ বছৰৰে ল'ৰা ছোৱালীৰে
হয়। আৰু চাবা দেই এই মানে সৰু ল'ৰা ছোৱালী চচমা লোৱা হৈছে হয়নে।
হয় - হয় - হয় সৰুতে দহ বছৰ বাৰ বছৰ চ মালে আজিকালি।
ইয়াৰ কাৰণটো মোবাইলে বুলি ক'ম নেকি বেছিভাগ।
কাৰণ আজিকালি চোৱা আজিকালি যেতিয়া কৰি তিনি চাৰি বছৰ ল'ৰাজনে যদি ভাত নাখায় সিহতক মোবাইলত মানে ভিডিঅ' চলাই দিয়ে তে ভাত খায়।
হয়।
তেয়া চ কেনেুৱা পৰিবৰ্ত মে মোবাইলত ভিৰতো চালেহে তেওলোকৰ মুত মানে ভাত যায় আজিকালি। আমাৰ দিনতো তেনেকুৱা নাছিলেই ক'ব গ'লে।
নাছিলে হয় - হয় ঠিকেই কৈছা।
তাই একদম চোৰ কৰি তাত
অ' বা বেলেগ ধৰা খেলৰ বা বোলে আজি তোমাক অ' তাতে ফুৰাব লৈ যাম তোমাক আজি তেনেকে বিভিন্ন ধৰণৰ এনেকুৱা মানে তেওঁলোকে কৰিছিলে মোৰতো মন আছে মোক মানে দমকল মাৰি মানে ভাত খুৱাইছিলে পানীৰ দমকল। যেতিয়া ওলাই যায় তেতিয়া মই মানে ফূৰ্তি পাওঁ তেনেকুৱা ধৰণৰ বিভিন্ন আৰু কিন্তু আজিকালি মানে এটা সহজ হৈ পৰি পাৰিছে কি কিবা কিবা ল'ৰা বা ছোৱালীজনীয়ে কান্দিছে ভাত খোৱা নাই মোবাইল টো লগাই দিছোঁ ম লোৱা মোবাইলটো লৈ লোৱা মোবাইলত যি কৰে কৰক খেল খেলে ভিডিঅ' চাই তাৰপিছত মানে তাত ভাতটো খাব বা কাম কৰিব হয়নে।
হয়।
ইয়াৰ ফলত মানে এতিয়া ধৰা সৰু ল'ৰা ছোৱালী মানে সামাজিক মাধ্যম তো যিহেতু আজিকালি সকলোৰে মোবাইলত থাকেই সামাজিক মাধ্যমতো সময় কটোৱা দেখা যায় ইয়াৰ ফলত নিশ্চয় বহুখিনি ভালো হৈছে বা বেয়াও হৈছে কি কবা এই ক্ষেত্ৰত?
মই এই ক্ষেত্ৰত ক'ম যে ভাল কম হৈছে বেয়া বেছি হৈছে কাৰণ আজিকালি সামাজিক মাধ্যমটো যেতিয়া আমি ব্যৱহাৰ কৰোঁ তাতে তাতে সকলো অশীল বস্তুৰে ভৰ্তি হৈ থাকে। যিটো মানে আমাৰ ল'ৰা ছোৱালী বিলাকে মানে কি সৰুৰ পৰাই মানে এটা বেয়া দিশত যোৱা এটা পৰিবেশত পৰিগণিত হৈছে। তাৰ পিছত অভিভাৱক গুৰুত্ব দিব লাগে যে মোবাইল ফোন টো ব্যৱহাৰ কৰক কিন্তু সময়ৰ লগে লগে সকলো বস্তু
মায়েও মানে অকমান চোৱা চিতা ওচৰত ৰাখি চোৱা চিতা কৰিব লাগে হয় নে? এনেকুৱা নহয় যে মোবাইল ফোনটো তাইক ল'ৰা ছোৱালীটোক দি দিলো অ' তাই কি কৰি আছে ৰুমৰ ভিতৰত সোমাই লৈ পেলাই আৰু মই ইফালে আৰু বেলেগ কামত গুৰুত্ব দিছো এনেকুৱা নহয় ন। তেনেকুৱা হ'ব নালাগে।
আৰু মই এটা কথা ক'ম যে অকল সৰু ল'ৰা ছোৱালীয়ে নহয় আমিও আমাৰ যুৱ প্ৰজন্মই হওক বা আমাৰ জুস্থ মানুহে হওক। তেওঁলোকে মোবাইল ফোনটো ব্যৱহাৰ কৰ যিখিনি দৰকাৰ সেইখিনি ব্যৱহাৰ কৰক অলাগতিয়াল যদি আপুনি চ মইবাইল ফোনটোৱে টি লাগি থাকে।
উম - উম।
আমাৰ স্বাস্থ্যৰ ক্ষতি হ'ব লগতে আপোনাৰ মানে মনোযোগ মনোগ মনোযোগ বৃদ্ধি নাপায় কোনোবাই মত
হয়- হয় এই আইতা কি কয় আগতে উম গাঁও ভূ গাঁও ভূৰে হওক বা বিভিন্ন ঠাই গলিয়ে গলিয়ে মানে ডেকা ল'ৰা হুকবোৰে মানে ধুনীয়াকৈ আড্ডা মৰা সেনেকুৱা এটা পৰিবেশ আছিলে, আড্ডাত মাৰিব লাগে আদ্দা টো বেয়া বস্ত্ত নহয় নে কি কয়? মোবাইল মই ভাবো মোবাইল ফোনটো ঘৰৰ ভিতৰত সোমাই টিপি থকাতকৈ অকমান সময় যদি ভাল আ চৰ্চামূলক ভাল কথাত দেই এনেকুৱা নহয় যে যি টি কথাত মানে আড্ডা মাৰি ফুৰিছে ভাল যদি এনেকুৱা মানে ধৰা উন্নত হোৱা এনেকুৱা বিভিন্ন ধৰণৰ ব্যৱসায়মূলক স হিব যিকোনো ভাল বিষয়ৰ ওপৰত যদি চৰ্চা চিন্তা চ চৰ্চা কৰে বা আদ্দা কৰে সেইটোও নিশ্চয় ভাল কথা হ'ব যিটো আজিকালি মানে খুব কমি গৈছে, হয়নে?
হয়-হয়
উম
মোবাইল ফোনটো সেই মান মোবাইল ফোনটো আমি ব্যৱহাৰ কৰিব লাগিব।
উম
কাৰণ এতিয়া মানে আধুনিক যুগ আহি গৈছে।
হয় - হয়। মানে সেইটোৱে আৰু। মানে এ সকলো বস্তু মানে পৰিমাণত থাকিলে ঠিক থাকে। যেতিয়া মানে পৰিমাণতকে অতিমাত্ৰা হয় অতিমাত্ৰা হ'লে মানে সকলোতে সেই আৰু সমস্যা, নে কি কয়?
হয় কিন্তু আমি আমাৰ ত মানে বেলেগ এটা কথা কবো ক'ব খুজিছো যে মোবাইল ফোনটো ইমান ধুনীয়া আমি পাইছোঁ এই ক্ষেত্ৰত মই মাক টিন কুপাৰ আমাৰ যিজনে মুখ মণ্ডল আৱিষ্কাৰ কৰিছিল মাৰ্টিন কুপাৰ বিজ্ঞানী তেওঁক আমি ধন্যবাদ দিব লাগিব মানে ইমান তেওঁক ধুনীয়া
কা কাৰ কাৰ নাম ক'লে মই শুনা নাই ভালকে
মাৰ্টিন কুপাৰ
হয়-হয় মাৰ্টিন কুপাৰ তেওঁ মোবাইল আৱিষ্কাৰ কৰিছে নেকি, অ', -অ',
প্ৰথমতেটো এনে কথা পতাই আৱিষ্কাৰ কৰি
অ', - অ', হয়-হয়-হয় মানে লাহে-লাহে মানে উন্নতি কৰি-কৰি-কৰি আজি মানে হাতত মুঠিত ল'ব পৰা মানে হৈ গ'ল নাকি
মানে গোটেই বিশ্বখনে যে হাতৰ মুঠিত আমাৰ। তুমি সৰুকে ক'ব যাওঁ
ঠিকেই-ঠিকেই।
মোবাইল ফোনটোত চাওক আমি ভিডিঅ' চাব পাৰো, গান শুনিব পাৰোঁ
উম কিবা এতিয়া আমাক মানে জানিবলগীয়া আছে এইটো আমি অতি সহজতে ল'ব পাৰো হয়নে বা ক কোনোবা ঠাইৰ আমি জোগা চিনি নাপাওঁ ঠাই চাব পাৰোঁ
উম
মানে সুবিধা বহুত হৈছে আমাৰ জীৱনত মোবাইল ফোনটোৰ কাৰণে কিন্তু সকলো আপুনি ক'লে অলপ আগত যে সকলো বস্তু এটা পৰিমাণ থাকে সেই পৰিমাণটো চাই পেলাই আমি বস্তু ব্যৱহাৰ কৰিব লাগিব। নহ'লে আমাৰ চব ক্ষেত্ৰতে অলপ হ'লেও
ক্ষতি উম-উম, হয়-হয় সেইটোৱে ঠিকে আছে তেতিয়াহ'লে মানে ভালে লাগিলে মোবাইল ফোনটো মানে আমাৰ মানে এনেকুৱা হৈছে আজিকালি মোবাইলে মানে আমাক ব্যৱহাৰ কৰাৰ নিচিনা যাতে হ'ব নালাগে যিটো মই ধৰক সামাজিক মাধ্যম চোৱাৰ ফলতে হওক বিভিন্ন এনেকুৱা ধৰণৰ কথা বা আমি যাতে ভাল কামত মোবাইল ফোনটো ব্যৱহাৰ কৰো সেইটোৱে আজি আমাৰ মানে মোৰ ফালৰ পৰা তোমালৈ মানে বাৰ্তাটো থাকিল আৰু এতিয়া আমি ইমানতে সামৰো।
ঠিক আছে ঠিক আছে ধন্যবাদ শুভৰাত্ৰি।